হেলো! অ' হেলো অ'
কি কৰি আছা বাকী ভাত পানী?
বাকী তোমাৰ এই ওলাই আহিছিলো মই এইফালে তোমাৰ কাম এটাত।
ওলাই আহিছে। মই আৰু কি কৰিবা আৰু ভাত পানী খালো এতিয়া। বিছনাতে পৰো বুলি ভাবিছো অলপ।
উম মই তোমাৰ এই মানে অ', আচ্ছা আচ্ছা মই খোৱা নাই বাৰু বৰ্তমান তোমাৰ এই মই কালিৰ পৰা মানে তোমাৰ এ কাম এটাত আহিছো মানে আই ডি এটা নতুনকে খুলিছিলো মানে ডিজিটেল মিটাৰৰ।
অ', আচ্ছা।
এইটো মানে তোমাৰ মানে এতিয়া এনেই থকাতকে এই ওচৰৰ দাদা এজনে তোমাৰ সেই ডিজিটেল মিটাৰ তুমি সোমাব পাৰিবা এ পি ডি চি এলৰ।
তাকে মই তোমাৰ হে আইডি টো খুলিব আহিলো তেখেতে তোমাৰ মোক বুজাই দিছে কথা কিছুমান। আৰু তুমি সোমাবা নেকি তুমি ধৰা এনে আছা যদি?
মইতো আছো এনেই বৰ্তমান একো কৰি নাই কিন্তু মই মানে সেনে তে আগতে মিটাৰ কাম
উম।
মোৰ মানে ইমান এটা হেৰি নাই কিন্তু অলপমান যদি দুদিনমান তুমি চাই দিয়া লগত থাকি পেলাই তেন্তে হ'লে পাৰি কৰি চাবলে।
অ', প্রায় ইমান একো কাম নাই তোমাৰ হেৰি মোক তেখেতে বুজাই দিয়া মতে তোমাৰ হেৰি প্ৰথম তোমাৰ হে কনজুমাৰ নাম্বাৰটো দি এনেকে কৈ তোমাৰ মানুহখিনিক বুজাব লাগে যে এতিয়া চবতে তোমাৰ এয়া ডিজিটেল মিটাৰে হ'ল যেতিয়া তুমি ধৰ আগতে ধৰ তোমাৰ তেখেতে কোৱা মতে আগতে ধৰ যোনবিলাক তোমাৰ এ মানুহ বিলাক থাকে ধৰ ইয়াত তাৰ লগাই যোনবিলাকে ধৰ হেৰি মেইন টাৰত। লগাই যোনবিলাক লাইট চুৰ কৰি লগাই থাকে তেখেতৰ বিলাক এতিয়া নোৱাৰিব ধৰ মানে এতিয়া ডিজি টেল মিটাৰটো আহিলে বহুত ফালৰ পৰা সুবিধা হব তুমি ধৰ নিজেও ঠম দিনটোত কিমান ইউজ কৰিছা ধৰ চাই থাকিব। পাৰিবা ধৰ সেইমতে ধৰ তুমি বিলটো দিবও পাৰিবা। তেখেতে কোৱা মতে। সেইটো মানে মোক কৈছে তেনে বুজাই মই মানে কালিৰ পৰা মানে যাম বুলি ভাবিছো তোমাৰ ট্ৰেইনিঙত।
অ', তুমি মানে কালিৰ পৰা যইন কৰিবা।
কালি যইন কৰিম আই ডি টো আজি খোল খালে আৰু মানে তেখেতে খোল খুৱাই দিলে আৰু। কৈছা তুমি মানে মই ইণ্টাৰভিউটোত দিম গৈছিলো তোমাৰ এ আজি চাৰি পাঁচ দিন হৈছে। চব কৈছে তেখেতে।
আচ্ছা, ঠিকেই আছে।
হে ক। তুমি যদি সোমোৱা মোক কবা মই তোমাক সোমোৱাই দিম তেখেতৰ লগত দাদাজনৰ লগত কথা পাতি দিম
অ অ হ'ব তুমি তে তেন্তে হ'লে। ট্ৰেইনিংটো কৰি চোৱা এইকেইদিন তাৰ পিছত কৰি পেলাই তুমিটো গম পাবা। পাৰা মানে কৰিব পৰা যায় নে নাযায় তেন্ত হ'লে যদি ঠিকে আছে কৰিব পৰা যেন- পোৱা যেন তেওঁ মোক জনাবা মই এনেই যিহেতু ঘৰত আছো। কৰি দিম মই কি আছে নো এনেই কি অ। এনেই কি হিচাপত পইচাটো দিয়ে সিহঁতে দৰমহা হিচাপত দিয়ে নে?
তুমি তুমি ধৰা এতিয়া পাৰ মিটাৰ হিচাপতো ল'ব পাৰা ধৰ এটা মিটাৰ ডেৰশ টকাকে দিম বুলি কয়। ধৰ দৰমহা চিষ্টেম কৰি ল'ব পাৰা। মাহেক, মানে পোন্ধৰ দিনৰ মূৰে মূৰে সোমাব তোমাৰ পইচাটো এই পোন্ধৰ- দিনত ধৰক সোমালে তাৰ পিছত এইটো পোন্ধৰ দিনে সোমাব।
আচ্ছা আচ্ছা বুজিছো।
উম।
মাহটো দুবাৰ সোমাই মানে ন।
মাহটো দুবাৰ সোমাব অ
ঠিকে আছে। এনে দি- ত এনেই চোৱা মতে এনে কেইটামান মানে মিটাৰ লগোৱা হৈ যায় চাগে।
হা
দিনটোত মানে এনেই হিচাপ মতে কেইটামান মিটাৰ লগাব পাৰি।
মিটাৰ তোমাৰ মই লগাও তোমাৰ হেৰিটা মান এইটো- মানে তেখেতে কোৱা মতে তেখেতে দিনটোত তুমি যেটা ল'গোৱা মানে সেইমতে তুমি পইচাটো পাবা।
অ আচ্ছা মানে লিমিট নাথাকে তুমি যিমান পাৰা সিমান লগাই যাব লাগে আৰু।
লগাব পাৰা অ দিনটোত ধৰ তোমাৰ এনে দমহা চিষ্টেমটোতে ধৰ- দৰমহা চিষ্টেম হলে ধৰক পাঁচটা দহটা এনে ধৰ তুমি ধৰক পাৰ মিটাৰ লগালে দিনটোত যিমান লগোৱা তোমাৰ। লাভ হব তেখেতে কোৱা মতে।
আচ্ছা আচ্ছা বুজিছোঁ তেন্তে। ঠিকে আছে কামটো বাৰু এ ইমান হেৰি হিচাপ নিচিনা লগা নাই টান নিচিনা লগা নাই ইমান।
টান নহয় তোমাৰ তেখেতে মোক বুজাই দিছে মানে ভালকে ধৰ যি কি কৰিব পাৰা মানে।
অহ
হেল্ল
সেনেকা হ'লেই হ'ল। অঁ শুনি আছোঁ কোৱা।
ইজিকে মানে ধৰ তেখেতে মোক বুজাই দিছে এনেকে কৰিব পাৰিবা। ইমান নাই তাৰপিছত ত' তোমাৰ মই এইটো কৰাৰ ওপৰিও মানে ধৰ তোমাৰ সন্ধিয়া টাইমতটো এনেই থাকিম ন।
অঁ
তোমাৰ সেই টিউশচন চেন্টাৰ দুটা খুলি ল'ম বুলি ভাবিছো মানে সৰু সুৰাকে।
অঁ হয় হয়।
এ তোমাৰ সেই মোৰ কোনোবা চুকতে ধৰ আমাৰ- ভাড়া ঘৰ আছিলে যে ভাড়া দিও মানে- তেতিয়া মানে হে ভাড়া ঘৰ ওপৰতলাটোহে দিম তল তলাত ধৰক টিউশ্যন চেণ্টাৰ খুলিম।
আচ্ছা
টিউশ্যনটো বাৰু তে হেৰি ভাল হেৰি দেই কিন্তু ময়ো মানে- কৰাই আছোঁ ন ময়ো প্ৰমাণ পাইছোঁ ইমান কষ্টও নাই।
মোৰ সেইটোৱে তোমাৰ মই সেই মোৰ নাম মোৰ মাৰ নামতে ধৰ তোমাৰ সেই- টিউচন চেণ্টাৰটো ধৰ খুলিম তোমাৰ ধৰ আস্থাত টিউচন চেণ্টাৰ বুলি।
আচ্ছা আচ্ছা তাৰ মাৰ নাম আস্থা নেকি?
আস্থা অ, তেখেতে সেই, সুবিধা হ'ব ধৰ এতিয়া তোমাৰ মাৰো অলপ মানে মানে মানে কাম চাম কৰি শুবলৈ অলপ অসুবিধা হয় যেতিয়া। এতিয়া মই টিউচন চিউচন কৰালে ধৰ অলপ সুবিধা হ'ব পইচাটো উলাই। মানুহও ৰাখিব পাৰিম।
বুজিছো বুজিছো, তাকে, মইয়ো এতিয়া বৰ্তমানতো গুৱাহাটীত এতিয়া আছো জানাই মই এতিয়া বন্ধ কাৰণেহে ঘৰত আছো, ত' গুৱা যিটো মোৰ মান টিউশ্যনটো লৈ থৈ দিয়া আছে ন, ত' টিউশ্যন কিন্তু ভালে ইচ্ছা আছে, মইয়ো চালো। যি গম পাইছো মানে আৰু তাতে মানে অলপমান ডিমাণ্ডটো বেছি হৈ যায়, ত' সৰু টিউচন তোমাৰ ধৰি লোৱা হাজাৰ কে বাৰশ কে সেনেকে দিয়ে। এটা টিউচনত, ত' মই সেনেকে আঠটা মান পোৱালি লৈ লওঁ। মোৰ এতিয়া বৰ্তমান সাতটা পোৱালি আছে, যোৱা মাহ মাহলৈকে মোৰ আঠটা আছিলে এই বছৰে, এই মাহ এটা কমিছে মানে। হেৰি হেৰি কৰিছে মানে চিফ থৈছে জেগাটো সেইকাৰণে, এতিয়া সাতটা পোৱালি লওঁ হাজাৰ বাৰশ সেনেকে, তিনজনৰ হাজাৰ। বাকী চাৰিজনৰ বাৰশ ত' সেইটো হিচাপত মোৰ পেমেন্টো আহে।
অ', উম, ভালে কৰি আছা মই তোমাৰ সেই মোৰ এ তোমাৰ বিশ পঁচিছটা পোৱালিয়ে মানে কৈ থৈছে মানে দাদা আপুনি কৰা হল। মানে ঘৰত আহি কৈ কৈ যাইগে। মই ভাবিলো খুলি দিয়াই ভাল হব তেতিয়া ধৰ তোমাৰ অলপ সুবিধা হব ধৰ এতিয়া ধৰক, ৰুম দুটা এনেই পৰি থকাতকে।
এনেহে পৰি আছে সেইটোৰ কিবা এটা হেৰি ওলাই থাকিব মোৰো এতিয়া হেৰি অ', কামত আহিব, মোৰো এতিয়া এনেই ঘৰত পৰি থাকোঁ, মোৰ এতিয়া বেছি কষ্টও নহয় দুই ঘণ্টা এটা দিব লাগে। বাচ্ছাকেইটাক, তেওঁলোককো ভালকৈ চাই দিওঁ আৰু, তেওঁ মোৰ সাত হোজাৰ আঠশ মানে তুমি হ'লেও আঠ হাজাৰ টাইপ ওচৰে ধৰিব পাৰি, আঠ হেজাৰ টকাত তাত মোৰ ধৰি লওক মাহে আহি আছে পাৰ্ট টাইম সেনেকে দুই ঘণ্টা এটা দি পেলাই।
উম,
আৰু মই ইচ্ছা কি কৰিলে মই বহাবও পাৰো বহাও বিচাৰি কিন্তু মই মানে এতিয়া বৰ্তমান ইমান প্ৰেছাৰ ল'ব বিচ ৰা নাই কাৰণ মই নিজেও পঢ়ি আছো ন' তাতে।
অ',
ত' মই দুটা তিনটা বেচ পঢ়াই পেলাই মই নিজৰ কাৰণে পঢ়ি আকৌ কলেজ যোৱা আহি পাই মানে মোৰ কাৰণেও অলপমান টান হৈ যায়।
উম,
সেইকাৰণে এতিয়া বৰ্তমান এটাই কৰি থাকি পেলাই মানে হাত নিজৰ তাতে চলিবলৈ হাত খৰচ চো উলিয়াই থাকিম বুলি ভাবিছোঁ।
উলিয়াই থয় অ, ভালেই ভাবিছা সাত খৰচটো ওলাই থাকিলে তোমাৰো সুবিধা হয়। ফালে, তোমাৰ হে বেলেগক সুধিব নালাগে নিজৰ আজিকালি টিন প্লাছ হোৱাৰ পিছতে নিজৰ ওপৰত আত্মনিৰ্ভৰশীল হ'ব লাগে মানুহ।
হয়, হয়, তাকে ঠিক কৈছা।
মইতো সেই তোমাৰ নাই নাই, মই তোমাৰ সেই এইটটিন প্লাছ, বহুত সৰুতে হৈছে মানে আগতে তেতিয়াৰ কাৰণে সৰু সুৰাকে তোমাৰ, কেটাৰিং পাৰ্ট। এণ্ড, মই জমেট' কৰিছিলো সেই তেনে কৰোঁ আৰু।
অ', তুমি এইটটিন প্লাছ মানে বহুত সৰুতে হৈছিলা ন?
মানে আগতে হৈছিলো, সৰুতে নহয় মানে ভূলতে ওলাল তোমাৰ।
অ', হয় তুমি বৰ জমনি কথা কিছু কিছুমান কোৱা তুমি এই মানুহ ছোৱালীবোৰ যে গাঁওবোৰো হয় সেনেকুৱাকেহে কৈছা কথাটো। মই ব বহুত সৰুতে গাভৰু হৈছিলো।
নাই নাই।
হেহে সেনেকাকে তুমি কৈছা আৰু কথাটো।
নাই নাই তোমাৰ সেইটো মানে মোৰ ঘপচে ওলাই গ'ল মই সেই আগতে মানে তেনেকুৱা মানে সৰুতে আছিলো যে তেতিয়া হেৰি হয় উম। সৰুতে এইবিলাক কৰা, সৰুতে এইবিলাক কৰা তোমাৰ পাৰ্ট টাইম জববিলাক। এতিয়া মানে এত এতিয়া তোমাৰ অলপমান হেভি আৰু এমাউন্ট কিছুমান ধৰ পাইছো ন।
অ।
আমাৰ ধৰ তোমাৰ সে, ঘৰ ভাৰাটো ধৰ সেয়া দেহা পইচা ধৰ মোৰ মানে মাহঁতক সুধিব বেয়াও লাগে নকোলো আৰু ধৰ তোমাৰ।
সেইটো হয় বাৰু, কিমাননো ঘৰৰ মানুহৰ পৰা পইচা সুধি থাকিবা?
সেইটোৱে সেইটোৱে।
এটা সময়ত নিজৰে সেইটো মানে বুজি পোৱা যায়।
উম তেওঁলোকে কয়। সেইটোৱে তেওঁলোকে ঘয়, ধৰা হেৰি তুমি এনেকা ধৰ এতিয়া কৰিব নালাগে, আমিতো আছোয়ে তুমি ইমান সৰু তেনেকা কৈছা, মই কৈছো নাই নাই আজি কালি চোৱা, আজিকালি এইটিনপ্লাছ হলে মানুহে নিজৰ ওপৰত নিজে ধৰা আত্ম নিৰ্ভৰশীল হৈ সৰু সুৰা হলেও বিজনেচ বা নিজে কিবা এটা পাৰ্ট টাইম কে কৰি থাকিলে ধৰ তোমাৰ নিজ নিজৰে ধৰ তোমাৰ দেশখনৰ লগতে তোমাৰ ধৰ নিজৰও ধৰ এটা কবলৈ হয় যে মই এইটো কৰি নিজক পইচা দি তোমাৰ কৰি আছো।
অঁ ঠিকে আছে।
সেইটোৱে। বাকী হেৰি কাইলৈ শনিবাৰ বজাৰ নহয়, যাবা নে নাই?
শনিবাৰ বজাৰ আমাৰ এতিয়া কালি চাগে যাব নালাগে, মোক মায়ে এতিয়ালৈকে কোৱা নাই দেখোন। এনেই বজাৰ থাকিলে আগৰ দিনাখন কয়ে থৈ দিয়ে আও। বস্তু - চস্তু অনা আছে নেকি দেউতাই আনি থৈ দিছে চাগে সেইকাৰণে কোৱা নাই।
আচ্ছা আচ্ছা, মই এ তোমাৰ বজাৰ ন সাৰ দিয়া পাচলিবিলাক কি খাবা, সেইয়া। গাঁৱলীয়া বেপাৰী কিছুমান ওলায় সিহঁতৰ পাই আনো নেকি, আকৌ তোমাৰ কাইলে তোমাৰ উম হাঁহ এটাকো আনো বুলি ভাবিছোঁ হাঁহ? আনি ধৰ এই ওচৰে মানে লোৱা তিনিজন আছে মানে। এজন তোমাৰ সেই পলিটেকনিক কৰিব গৈছিলে আৰু এজন তোমাৰ সেই গুৱাহাটীত পঢ়িব গৈছিলে বি বোৱা।
অ আচ্ছা আচ
কাইলৈ হেন্দিন দুইটা এটা নাযায় বাৰু দেই, এইটো মানে আপোনাৰ সেই শ্বিলং যোৱা কথা আছে ফুৰিবলে।
শ্বিলং?
শ্বিলং, সে তাকে ভাত সাজ খুৱাই বোলো পঠাই দিও, সি সেই বাহিৰে বাহিৰে সেইফালে আকৌ গু নাহে যে গুৱাহাটীতে ৰখি যাব বোলে।
অ আচ্ছা আচ্ছা, কাৰ কথা কৈছিলা? শ্বিলং বুলি কৈছে জানো? মই তোমাৰ সেই লগজন যে দাৰ্জিলিং যাব বুলিয়ে শুনিছিলো দেখোন।
দাৰ্জিলিং তুমি কাৰ কথা কৈছা? তোমাৰ চাগে চিনাকি তেনেকা হ'ব পাৰে বেলেগ এজন, মোৰ ই মোৰ যোনজন লগৰ আছিলে তাকে এ হেৰি শ্বিলং যাওঁ বুলিয়ে কলে দাখোন।
অঁ তেন্তে হ'ব পাৰে বেলেগ বেলেগ হওক কৰে নে মোৰ লগজনৰ দাৰ্জিলিং যাম বুলি কৈছিলে বাৰু। তেওঁ কালিয়ে যাব মানে।
আচ্ছা আচ্ছা-
তো মানে তোমাৰ তেওঁলোকক মানে কালি এসাঁজ খুৱাই পেলাই মানে খুৱা পঠাই দিবা আৰু।
বিদায় দিম আৰু
বিদায় দি দিবাগে।
এই গৰমো পৰিছে ন হাঁহ নাখাবা- তাকে কি আনো তাকে খাহি অকমানকে আনোগে, খাহি
সুধি চোৱা থাকে এই গৰমত হাঁহ বিলাক প্ৰেছাৰ নু এৰি দিলে হ'ল গাহৰি লুভটো। শ্বিলং তিলং ফুৰিবলৈ যাব। ফুৰিব যাওঁতে মাথা একদম গৰম হৈ হৈ গুচি যাব নহ'লে।
সেইটো অঁ কিবা খাই এতিয়া তাক মানে তেখেতক মানে ফোন মাৰি সুধিব লাগিব তাৰ কাইলৈ বজাৰ বাৰ পৰিলে তু।
উম
তাতে মানে সেই মোৰ লগৰ কেইজনৰ আগৰ বন্ধু- এনেই সেই চব্জি বেপাৰ কৰে মানে গাঁৱলীয়া পাচলি সিহঁতৰ মানে পিছফালে তোমাৰ সেয়া জিকা ভোল লপা আদি কৰি একদম পু ৰঙালাও পা আদি কৰি খেতি আছে সিহঁতৰ। এ বাৰিষা কালত এনে তাত মানে ভাল এটা উপাৰ্জন কৰে। মানে গাঁৱলীয়া চব্জি মানে তোমাৰ সেই পচন- সাৰ ব্যয়ৱহাৰ কৰা ৰাসায়নিক সাৰ ব্যৱহাৰ নকৰে সিহঁতে
অঁ ঠিকেই আছে তেন্তে হলে ভালেই সেনেকা চব খেতিত থাকিলে।
ফ্ৰেচ চব্জি, মোক ক হেৰিটো
কৰি পেলাই খাব পাৰে।
পাৰি অ ত সেও কয় বজাৰ চব্জি পোৱাতকে এয়া চব্জি খোৱাই ভাল বোলে। টো ঘৰৰ বিলা- ঘৰৰ বোলে জলকীয়া এটাই হওক বজাৰ বোলে তো এমুঠি শাকেই হওক।
ঠিকেই আছা।
কয় এইবিলাক মোক যোজনা বিলাক সিহঁতে কয় মই কওঁ। কব পাৰতে বজাৰ এনেুৱা চব্জি বিলাক খাৰে খাৰ দিয়াই যেতিয়া মই তোহতৰ পৰা আচৰি তনী চিনাকি তোহতৰ পৰাই লৈ যাম পইচা কাইলৈ দিলো পৰহিলৈ দিলো। কেছ নাই কথা নাই সেইটো।